খবৰ ভালেইনে আপোনাৰ?
অ' ভালে দিয়ক আপোনাৰ।
অ', অ', মৰে ভালে আছে কি কৰি আছে?
নাই এতিয়া এনে আছো, ঘৰতেই আছো।
অ', আচ্ছা দিয়ক, এনেইতো গৰমৰ বন্ধ দিলে হয় না? গৰমৰ ভেকেশচন চলি আছে, উম। অ' ঠিকে বাৰু আপুনি কি ক'ৰবাত ফুৰিবলৈ ভবা নাই। ট্ৰেভেলিং কৰিব যাব, যোৱাৰ কথা।
উম। এতিয়া নাযাওঁ আৰু এতিয়াতো মানে গৰম নহয় গৰম মানে আহিলো মই ৰিচেণ্টলি শ্বিলঙৰ পৰা কিন্ তো আহ ঠাণ্ডা দিনত যাম আৰু এতিয়া মানে আমি মইতো মানে এ ইডুকেশ্যন লাইনত, শিক্ষা লাইনত নাই আৰু মানে।
অ', অ'।
ষ্টুডেন্ট নহয় আৰু গৰমৰ বন্ধ ইমান মেটাৰ নকৰে। এনেই গৰম কাৰণে কেইদিনমান আগৰ পৰা শ্বিলঙৰ পৰা আহিলো শ্বিলং চেৰাপুঞ্জী গৈছিলো।
অ' আচ্ছা কেনেকুৱা লাগিল ঘূৰি কেনে।
অ' ভালে লাগিছে ধুনীয়া লাগিছে মানে হিলচ্ এৰিয়া আৰু। আমাৰ ওৱা মানে তাত বতৰটোতো বেয়া মানে পুৰা চেঞ্জ আমাৰ ইয়াতে ইমান গৰম। হৈ আছে সেইফালে হয়, পাহাৰীয়া জেগাৰ কাৰণে ঠাণ্ডা আৰু, আপুনিও কৰবা হয় হয় আপুনিও ক'ৰবালে গৈছিলে নেকি।
অ' মই মানে এইবাৰ গৰমৰ বন্ধ দিলে না।
হয়।
ভাবিলো মানে কৰ'বাত যাওঁ, সেনেকা লাগি আছ মানে ধৰক এই ময়ো গৈছিলো শ্বিলং আৰু সেই চেৰাপুঞ্জীৰ ফালে। পুৰা মেঘালয়ত ঘূৰিলো, ত' এইবাৰ মানে ভাবিছিলো আৰু সেই নেপালৰ ফালে যাওঁ নেকি বাৰু
নেপাল হয়, মই উম কাঠমাণ্ডু চাইডে, ময়ো গৈছিলো আজি তিন তিন তিন চাৰি বছৰ আগত গৈছিলো নেপালত আৰু কাঠমাণ্ডুত গৈছিলো। তাত আপোনাৰ পশুপতিনাথ মন্দিৰটো যে আছে, চাই চাইছোঁ, ধুনীয়া লাগে আৰু।
তাতে সেই মুক্তিনাথ বুলি এটা মন্দিৰ আছে না।
মুক্তি নাথ হয়, আছে আছে, তাতে আপুনি যদি পশুপতিনাথত যদি যায় আপুনি আপোনাৰ মনটোৱেই মানে পবিত্ৰ হৈ যাব আৰু একদম মানে পুৰা অ', ভাল লাগি যায় আৰু মানে, পজিটিভ এনাৰ্জি এটা পায়।
এনে যে আপুনি গ'লে হা নেপালত। কেনেকে গৈছিল মানে ইয়াৰ পৰা ডাইৰেক্ট এন জি পিৰ পৰা মানে গৈছিল নেকি?
উম, মানে মোৰতো ঘৰ ইপিনে আপোনাৰ গোৱালপাৰা চাইডত। মানে ইয়াৰ, আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা গাড়ী আহে, আই এছ বি টি, এছ বি টিৰ পৰা আহে ডাইৰেক্ট শিলিগুৰি লৈকে শিলিগুৰিৰ আমিতো মই এইচ বি টি যোৱা নাই আমাৰ ৰাস্তাৰ কাষতে হাইৱেৰ ওচৰতে ঘৰ অ'। ডাইৰেক্ট ইয়াৰ পৰা গাড়ীত উঠিছো ডাইৰেক্ট শিলিগুৰিলৈকে গৈছো। শিলিগুৰিৰ পৰা আপোনাৰ এ মানে নেপাললৈকে যায় গাড়ী আৰু।
অ', অ', তাতে মানে সেই, এন জি পি যে গাড়ী বিলাক ৰখি থাক কে না আচ্ছা তাৰ পৰা মানে কি ডাইৰেক্ট গ'লে গাড়ীবিলাক ল'লে মানে যদি আমি কওঁ যে নেপাল যাম ইহঁতে লৈ যায়।
মানে কাৰ কথা কৈছা? মানে শিলিগুৰিত যোৱাৰ পিছত। অ', তাতেই বহুত গাড়ী আছে আপুনি নেপালৰ যোন ঠাইলে যায়, তাতেই পায় আৰু।
অ', মানে কি হ'ল? আমি মানে যেতিয়া চিকিম গৈছিলো, তেনেকেই গৈছিলো মানে এন জি পি গৈছিলো, যোৱাৰ পিছত তাতে মানে ট্ৰেভেলিং গাড়ী বিলাক থাকে।
আচ্ছা আচ্ছা।
ত', অ', তাৰ পৰা মানে আমি গ্ৰুপত গৈছিলো ত', ত' সেনেকে যোৱাতে সিহঁতেই মানে চব বস্ তো বিলাক এৰেঞ্জ কৰি দিছিল আমাক। লৈ গৈছিলে, একদম ডাইৰেক্ট চিকিম লৈকে, ত' মানে আমি আৰু সেই ভাবিলোঁ যে এইবাৰ নেপাল যাম বুলি এইটো বস্তুবিলাক মানে আমি আলোচনা কৰিহে আছোঁ যে, কেনেকে গ'লে বা কি ট্ৰেভেলিং কেনেকে কৰিলে ভাল হয় বস্তুটো মানে?
অহ
এইটোৱে মানে আলোচনা কৰি যায় যিহেতু আপুনি গৈছে।
হয় হয়।
জানে বস্তু বিলাক হয় না নাই।
নিশ্চয় নিশ্চয়, হোহু এবাৰেই গৈছো বাৰু, লগৰ ল'ৰাৰ লগত গৈছিলো। আমি চাৰি বাৰ পাঁচজন গৈছিলো, এনেতো আমাৰ আমাৰ অসমৰ মানুহ বেছি বেছি যায়ে থাকে নেপালত কাৰণ এ মে চকুৰ ট্ৰিটমেন্ট কৰিব চকু দেখাবও যায়ে থাকে। কিন্তু মানে য যাওঁতে মানে চক মেডিকেল আপোনাৰ আই চকুৰ হস্পি হস্পিতেল যোনকেইখন আছে সেইকেইখন মানে কা কাঠমাণ্ডলৈকে যাবই নালাগে আচল মানে কি নাম সেইবিলাক ঠাই অ'হ। তাৰ পৰা ওচৰতে পায় হয় বৰ্ডাৰ এৰিয়াটো এৰিয়াতে, তেনেকুৱা আৰু।
মোৰ মানে এইবাৰ, উম। মই মানে সেই নেপালৰ মানে এই কাঠমাণ্ডুত যে জাগাটো আছে না এটা এই পখৰা নাই কিবা কয়।
পখৰা পখৰা ৰাইড
অহ', অহ', সেই তাৰে যে এটা ঘৰ আছে না' এটা ধুনীয়া।
অহ' মানে অলপ চাইনিজ টাইপৰ এইটো
অহ, ইয়েছ ইয়েছ হা, সেইটো সেইটোৰ পিছফালে যে, ধুনীয়া এটা পাহাৰৰ এটা ভিউ যে আছে। সি অহ, ', সেইটোহে মোৰ মানে বহুত চাব মন আৰু এটা সেই মুক্তি নাথ যে গ'লো, অহ' হয় এই দুটা জাগাত মোৰ মানে বহুত চাব মন আছে মানে। ভাবে উম, মানে তাৰে মানে মোবাইলত চাই চাই মানে ভিউ বিলাক চাই ইমানে এক্সাইটেড মানে হৈছো মানে তাতে মানে বহুত মানে এক্সাইট হৈ আছো, কেতিয়া যাম আৰু।
নিশ্চয়, নিশ্চয় যাব আৰু কেতিয়াবা টাইম পালে ধুনীয়াকে। টাইম টাইম মিলাই কেইদিনমানৰ মানে, ছুটি লৈ যাব। আপুনি নিশ্চয় ইষ্টুডেণ্ট চাগে
অহ অহ
অহ আচ্ছা আচ্ছা আচ্ছা তোমালোক এদিন যাবও পাৰিবা বন্ধ যিহেতু গৰমৰ বন্ধ চলি আছে
উম সেইটোৱে বাৰু মানে এনেও ভ্ৰমণ কৰি না ভালে লাগে মন ধৰ মানে ইমান বছৰটো কাম কৰাৰ পিছত গৰম গৰমৰ বন্ধ হয় নে যে অলপ আৰু এনেও ঘূৰি কেনে মানুহৰ মানে
মানে মনতো ভাল লাগি যায় আপুনি কিবা ডি অহ আপুনি কিবা টেনচনত অহ কিবা টেনচনত আছে কিবাহত আছে আপুনি লগৰ লগত আপোনাৰ ছোৱালী তিনি চাৰিজনী বা লগৰ কোনোবা বা কাজিন তাজিনে হওঁক কৰ'বাৰ যদি ফূৰ্তি যায় মনটোৱে মানে ভাল লাগি যায়, আৰু তোৰ মানে টেনচন-সেনচন পৰা পোৰা দূৰত থকা যায় সেইখিনি টাইমত অন্তত অহ, ঘূৰ-ফুৰা কৰা ঘুৰা-ফুৰা কৰিব লাগে মানুহে।
উম ট্ৰেভেলিং কৰিলে, ধৰক বেলেগ যেনেকোৱা কালচাৰ বিলাক জানিব পাৰি, সংস্কৃতি বিলাক। কাৰ কেনেকুৱা সাজ পোছাক উম খাদ্য বিলাক উম দে পে চৰ
গ'ম পোৱা যায় আৰু আপুনি‌ ই ই এইটো চাইডে আহিছে নে নাই আপুনি আ শ্বিলং চাইডেতো গোৱা যোৱা বুলি ক'লে আপনি তাতে হ'ল আপোনাৰ খাচিয়া খাচীয়া জন জনগোষ্ঠীৰ যোন
যি যে আছে
চেৰাপুঞ্জি বুজিছো, কিন্তু আপুনি এইটো গাওঁৰ শিলচৰফালে আহিছে নে নাই, মানে আমাৰ গোৱালপাৰা চাইডত যোনটো মেঘালয়ৰ ভিউ হয় সেই তাৰ সেইফালে আহিছে নে নাই কেতিয়া
নাই নাই সিফালে মই যোৱা
অ' এইফালেও মানে ধুনীয়া এইফালে যা ঠাই বিলাক একসপ্লৰ' হোৱা নাই বেছিকে মানে কিন্তু পুৰা আণ্ডাৰ ৰেটেড হৈ আছে যাই বিলাক হয় এইবিলাক মানে ধু ধুনীয়া ধুনীয়া। জেগা চাই, আপোনাৰ চেৰাপুঞ্জীটো তেনেকুৱা ৱাটাৰফল নাই, ইয়াতে চালাং বুলি এটা জেগা আছে আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় আপোনাৰ আ আছী কিলোমিটাৰ মান হয় আৰু। মেৰমটো ইয়াৰ পৰা মনা মাতিছ ছয় কিল'মিটাৰ মান গ'লে মেঘালয় পাই, ছয় কিল'মিটাৰ নহয়, পাঁচ কিল'মিটাৰ মান গ'লে মে মে মেঘালয় বৰডাৰ আৰম্ভ আৰু হয় হয় হয় দুধ নৈ বৰা মানে এইফালে পাইকাণ হৈ আপ হয় হয় এইবাৰ আমাৰ মোৰ যত ঘৰ তাৰ পৰা আপুনি ডাইৰেক্ট লোকেশ্যন ক'লে বুজি চিনি নাপাব মোক, আৰু দিষ্ট্ৰিক খন কৈছোঁ আৰু আমাৰ ঘৰৰ পৰা আপুনি দি লেফ চাইডে মানে গুৱাহাটীৰ পৰা অহাৰ পিছত লেফ চাইডে যদি আপুনি যায় লেফট চাইডে হায়েষ্ট পাঁচ কিলোমিটাৰ আৰু মেঘালয় পাই যায়। পাঁচ কিলোমিটাৰ বৰ্ডাৰ হয় আৰু কি কৈছে
মানে সিফালৰ পৰাও অচৰে হয় যেনিবা সেইখিনি অ
এ মানে তাততো তাৰ পৰা যেতিয়া আপুনি মেঘালয় পাল ততু ধো ধুনীয়া ধুনীয়া ভিউ একদম মানে আপোনাৰ আহ ধুনীয়া চাল মানে আল্টিমেট ভিউ আৰু পাই যাব আপুনি ধুনীয়াকে। তাৰ পিছত আপোনাৰ ইতে ইয়াতে বহুত ইয়াতে বহুত মানে সেনেকা ধুনীয়া ধুনীয়া লোক কেচন আছে চা চাৱাৰ কাৰণে মই যোনটো চালাঙৰ কথা কলো কইছিলো আপোনাক অগতে অলপ আগতে সেই চালাঙৰ চালাঙত যোনটো ৱাটাৰফল আছে দুটা ৱাটাৰফল এটা মানে এনেকা পৰা পৰি আহিছে আৰু তাৰ তলত আৰু এটা ষ্টেপ মানে ইমান ডাঙৰ ৱাটাৰ চে চেৰাপুঞ্জীত আপুনি চেভেন চিষ্টাৰ চেভেন চিষ্টাৰ সেইবিলাকৰ ৱাটাৰ ফলতকৈও ডাঙৰ পুৰা মেঘৰ পৰা পৰি থকাৰ নিচিনা লাগে পানীতটো একদম তলত উম আৰু পান পানটো ত তলত পান ইমান ওপৰৰ পৰা পানী পৰে না তলত পৰে না, পানীতটো পানীতটো পৰি আউ মানে পানীৰ প্ৰেছাৰত আৰু পানীটো উঠি যায় মানে চাৰিও পিনে পুৰা এনি টাইম বৰষুণৰ নিচিনা ট টপাল পৰি থাকে। চাৰিওফালে বেলেগ ধুনীয়া লাগে আৰু তলত আপুনি যেতিয়া তলত চাব, তলত আৰু এটা ষ্টেপ আছে। হেটো সিটোও বহুত দহা আহিব। তাতে তলত মানুহ কমকে নামে কিন্তু।
উম উম উম মানে ভালে খিনি তেনেহ'লে ৱাটাৰফল আছে সেইখিনিত
এই বিৰাট ধুনীয়া ধুনীয়া ৱাটাৰফল আছে। আৰু আপোনাৰ যোনটো মালভূমি বুলি কয়, আমাৰ অসমীয়াত। মা অ মা মাল অ হয় হয় মালভূমি আপোনাৰ জোগ্ৰাফিত নিশ্চয় পাইছে চাগে মালভূমি ইয়াত ধুনীয়া ধুনীয়া পৰ্বতটোতকে ডাঙৰ আৰু আমাৰ পাহাৰ চৰি পাহাৰতকে ডাঙৰ সমতল জেগা যোনবিলাক তাত মানে মালভূমি নাই, এই তাৰ পিছত ইয়াতে ধুনীয়া ধুনীয়া মানে আৰু গছ কম থাকে কিন্তু মাল মানে কিন্তু বোন টাইপ মানে ঘাঁহনি ধুনীয়া আৰু একদম প্লেন, ইমান ধুনীয়া লাগে মানে আপোনাক এক্সপ্লেইন কৰিব নোৱাৰি আৰু।
অ আতছা মানে আপুনি যে কৈ আছে বস্তু বিলাক উম, শুনিয়ে ভাল লাগি আছে মানে।
নিশ্চয় নিশ্চয় নিশ্চয়, আপুনি নষ্টিঙৰ নাম শুনিছে চাগে নষ্টিঙত বহুত আছে ন' আমাৰ ইয়াত বৰ বেছি দূৰ নহয় বকৈ দি যাব পাৰি বক বকৰ পৰা ভিতৰত বকৈ দি যাব পাৰব বকৈ দি মানে আপুনি নে নে গুৱাহাটী আমাৰ এই ফালৰ পৰা গ'লে বকৈ দি ছত কাট হয় আৰু গুৱাহাটী পৰা গ'লেটো আপুনি তেন
উম হুম এইটো কৃষ্ণাই তৃষ্ণাই পাৰ হৈ যাব কচমৰিয়া হিফালে না।
নহয় নহয় আপুনি গুৱাহাটীৰ পৰা যদি আহে আপুনি ছৱাইগাঁও পাৰ পৰ ফাৰ্ষ্ট টাইম পাব আপুনি আজৰাতা নিৰ্জা এইবিলাক পাই পাই পাই পাই চৱাইগাও পাব। ছৰাইগাঁৱৰ পিছত বকত। তাৰপাছতহে তাৰ পাছত আপুনি চিংৰা চিংৰা এই তোম এইবিলাক পাই পায় ধূপধাৰা দুধনৈ মৰ দুধনৈত ঘৰ।
দুধনৈ পাৰ কৰি কৃষ্ণাই পাব। কৃষ্ণাই পাৰ কৰি আগিয়া, তাৰ পিছত গোৱালপাৰা।
আত্চ্ছা মায় হে অই হিফাল দি গলে না অ বুজি পাইছো এইবাৰ।
আপুনি জালুকবাৰীৰ পৰা যেতিয়া এইফালে আহিব আৰু মানে ভূপে, ভূপেন, ভূপে হাজৰিকাৰ ক্ষেত- ত্ৰ আছে যে জুয়ে, ৰাইট অ অ ভি এই পি, ভি এই পি, ভি এই পি, চি আই চি দি গ'লে, নামেনে ইউনিভাৰ্চিটিৰ পৰা এনেকৈ আহিলে আৰু চিধাই।
অ মই হে ঠিকে আছো সে- ইউনিভাৰ্চিটি সেইফালে গৈছিলো না সিফালেদি মানে একবাৰ আহিছিলো মই গোৱালপাৰা হৈ। ইফালে আমাৰ পঞ্চৰত্ন ইফালে দি উম উম। মই খালি সেই পচ ৰত্নৰ ফালে যে ৰিজৰ্টটো আছে।
আত্চ্ছা কওঁকচোন?
এই গোৱালপাৰা যে নতুন নিউলিয়ে এই ব্ৰহ্ম এই ব্ৰহ্মপুত্ৰ ওচৰতে যে ৰিজৰ্টটো এ পষ্ট পঞ্চৰত্ন সিফালে এই লুইট ৰিৰ্জত যে।
লুইট ৰিজৰ্ট উম হুম দেখিছো যদি মই ধৰব পৰা নাই কিন্তু মইতো যাব যোৱা কালি আহিলো, পঞ্চৰত্ন পনা ধুবৰি গৈছিলো, সেইফালৰ পৰা আহিছ
মানে এই পঞ্চৰত্ন যে আছে না পা ৰ্বিজটো যে আছে নৰনাৰায়ণ এইফালদি তলে- টি অলপ মানে গ'লে অলপ সেইখিনিতে মানে অ লুইত ৰিজৰ্ট বুলি এটা আছ- টে বহুত ধুনীয়া লাগে তাতে মানে আমাৰ ব্ৰহ্মপুত্ৰটো মানে আবেলি টাইমত
অ অ ভিউ চানচেট অ মানে সূৰ্য অস্ত যোৱাটো আৰু।
অ অ ইমান ধুনীয়া দেখে না বহুত ধুনীয়া আৰে এনেও আমাৰ নৰনাৰায়- টো ইমান ধুনীয়া না বিস্তটো
বহুত ধুনীয়া বহুত ধুনীয়া আ আপুনি কৰ পৰা হয় বাৰু? আপুনি আপোনাৰ ঘৰ ক'ত হয়?
আমাৰ ঘৰ দিয়ক এইফালে বঙাইগাঁও হ'লে হয়।
অ ওচৰতে চোন নহ'লে।
উম উম হয় দিয়ক। ইফালে মানে আমি মাজে মাজে যাওঁ দিয়ক সিফালে হা।
আপুনি চিনিয়ে পাব চাগে, এইবেলে এইফালে জাইগা বিলাক, মই ক'লো যে এতিয়া। শুনিছে চাগে নাম মানে আগতে হয়, সেইটোৱে।
মানে মাজে মাজে মই আমি মানে যেতিয়া ধৰক অলপ বৰিং চৰিং লাগে। এতিয়া ধৰ সেই অলপ ট্ৰেভেলিঙৰ কাৰণে নগৰ এই কি কয় নৰনাৰায়ণ সেতুৰ ফালে যাওঁ আৰু। ফুৰিবলৈ জাগাখিনি ভাল। নহয় ধুনীয়া বহুত আবিলে আবেলি টাইমত যদি উম আবেলি টাইমত মানে অলপ ট্ৰেভেলিং কৰাতে অলপ যদি সেনেকে পঞ্চৰত্নটো সিফালে এইটো ট্ৰলিং আছে নে ট্ৰল গেট যে আছে বনাইছে নতুনকে
উম উম অ দেখিছো
সিখিনি এটা ধুনীয়া ডাঙৰ পুখুৰীৰ নিচিনা আছে না বিলৰ নিচিনা।
আ অ মই গাড়ীত গ'লো ভালকে হয় কিছুমান বস্তু দেখা। মানে দেখাও নাপাওঁ সেইটো চাইটোতো অলপ কম যোৱা হয়। মানে মই কালিতো মোটামুটি আপোনাৰ এক বছৰ মানৰ মূৰত গৈছো। সেইটো চাইদ মানে বঙাইগাঁওৰ ছাইদ মান ধুবুৰী চইটতো আৰু
দিয়ক ঠিক আছে বাৰু-
ঠিক আছে বাৰু নিশ্চয় নিশ্চয় আপোনাৰ লগতো ভাল লাগিলে। কথা পাতি আপোনাৰ দিন শুভ হওক- নেক্সট টাইম কেতিয়া নিশ্চয় ধন্যবাদ ধন্যবাদ।